কি কৈছা
ম‌ই এই পুলতে বহি আছোহি গৰম ইমান দিছে শুব পৰা নাই তুমি
ময়ো আছো এনে
উম
কি কৰিবানো বহি আছো হেল্ল'
মাহত শুলে নেকি
শুলে শুলে
কি
হুম
কাট কি
ভাত দালি আলুগুটিকা দিম আচাৰ তেনেকে
হুহ তোমাৰ হেৰি কৰিবা এই বেংকলৈ গৈ পেলে তোমাৰ মেজৰ মাইনৰটো যে সেইটো যে
উম
পান কাৰ্ডখন মেজৰ কৰি পেলাই বাকীখিনি মেজৰ মাইনৰ কৰি পেলাই একাউণ্টটোৰ হেৰি নিজৰ হেৰিত কৰি ল'বা ফোন নম্বাৰ পছ নছে
তাকে যাব লাগে এতিয়া
কেতিয়ালা যাবা
বৰ সেইদিনাখনেতো দুই এাই হৈ গ'ল তেনকে আমকেইটাক
সি স কৰি ল'ব লাগে আৌো
অ মই ভবাই নাই পা শুই থাকিলম মকৌ ভবাই নাই
থাকিল চাব লাগে ফটো আছিলে নে
মানে ভবা নাই যে মেজৰ লগৰ যে নহ'ব বুলি ভবা নাই
উম সেইটো ভাবিব লাগে মোক কব হলে মোক কৰিলহেঁতেন
মোক মোৰ পায় নাই
তুমি তোমাৰনো ভবা নাই মানে তুমি সেইটো জানিব লাগে বেংক একাউট তোমাৰ হল্ হৈছে মেজৰ কৰ কাৰণেহে হৈছে মেজা হল ম মেজাও কৰিব
মই নাম্বাৰ চেঞ্জ কৰিবলৈহে কৈছিলোঁ
নযৰ কোৱাৰ পিছত নিজে নিজে চেঞ্জ তাকে
সেইটো কথাকাা নাই বুলি গো নহ'লে কি দি এনেলৈৈ যোৱা হ'ল
আহ
পইচাও কচ
মইছত খবৰ চব কৰিবা কি
এনেই পাব পইচা ম লাবলে চিলি মাৰিলে
খুৰা হ'ল ধ ঘূৰিব পাৰিলা ফ পায় অলপ ওলাই যও প ন
মই কম এখন লৈ আহিছিলো নহয়
গৰমবন্ধ দিলা নে কি কৰিবা দিবি
গম বন্ধ গম বন এনেকে যাম
আাকি দুইটাই হলেই কা ঘত
কেতিয়াবা
এই সিদিনাখন যে আহিছিলে ৰাতিপুৱা মাহ লগত লখিমপুৰলৈকে গৈছিলে
উম
সেইদিনাখননে আহি পেলাই ৰাতিপুৱা মই শু আছো যে মোৰ লগীয়া এজনি আছে গম বন্ধ দিলে নেকি বোলো কম বাৰ লেংচা মাখৰা যাবি আকৌ থটকাকে এদিন
তোমালোকৰ খোৱাখনো কিমান দূৰ
এ এই ক নহে এল পি্ স্কুল স্কুলখন পাৰ হৈ গৈ
অ উম উম আচছা গম পালো
মহনো যাম
মই ইটাৰেষ্টিং কথা এটা শুনা সেই বেলেগ কৈছিলগে
আহ।
স পৰা সেইবাই আমি সোৱাদ বুলি কোৱা হেৰিখন আছিলে তাত সোমালো নহয়
উ
তাত সোমালো নহয় তাত সোমাই পেলাই ম হ চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিলোঁ
উম
তাৰ পৰা অ চাহ অৰ্ডাৰ দিলোঁ গাখীৰ চাহ মিল্ক টি তাছত খালো মেলি খালো গাখীৰ চাহ খালো গ গাখীৰ চাহ খাই পেলাই গাখীৰ খাবলৈ লৈছো খাব টেঙা টেঙা লাগিছে নহয়
উম
মানে ভাতবোৰ যে ভাত তে যিটো বনাইছিলে ৰাইচেইটো মানে গোন্ধাই গ'ল
উম।
তাৰপিছতে খাই আছো আমাৰ পাছত মানে লেডিজ এজনিও খাই আছিলে
উম।
তত আমি খাইছো খাত ন মানে সেহতে ক ন মোৰ গোন্ধ পাইছছে মই গোন্ধইছে টেঙা, টঙা লাগিছে নে কৈচো উম চিঞৰিপেলাই কৈ দিলো ম চিঞৰিবিলাক কৰিলো হেৰিৰি গৈছিলে এইেই খাবলৈ ইমান ভাল লগা নাই কিবা টেঙা টেঙা লাগিছে ভাতটো কিবা গোন্ধালে ছোৱালীজনীৰ লগত ৰিাটাৰ্ণ কৰি দিলে আমিও ঘূৰাই দিলো। হোটেলৰ মানুহ খিনি মানে ভাল সিহঁতেৰ ৰবা একখন খাব নালাগে একদম দিয়া নি আকৌ বনাইছো আকৌ ভিতৰ নি আকৌ বনাই পেলাই আকৌ নতুনকে আনি দিছে।
খাই হে আহিছে মানে
খাই আহিছো মানে পইচাটোতো এনেই গ'ল হেতেন ন?
অ
সেইখিনি খোৱা হলে আৰু সেইখিনি ব হ গেছ হ'লহেতেন খাবলৈ পিচত মানে সেই খাই জ খাবলৈ মানে মনে নগ'লে
বেয়া ভাত বাৰু খাব পাৰি নেকি বেয়াকে
আমি ভাবিছিলো দেই প্ৰথমতে আধা খাম নহয় তাৰ পিছত খাই পেলাই কম বোলো খাবলৈ বেয়া হৈছে আৰু বেলেগ দিয়ক তাৰপিছত আকৌ বেলেগ বনাই দিব সেয়া খাম
ন
একো নকৰিলে ডাইৰেক্ট প্ৰথম মানে দুচামুচমানান খাই টেঙা, টঙা লাগিলে এক কৈ দিছোঁ বেয়া লাগিছে আও মানে সেইখিনি ভাল মানে ছাৰ্ভিচটো ন কৈছে যে এনেকৈ হ'ব যদি তোমালোকে বেয়া পইচা দিয়া আমি আমি আকৌ বনাই দিম আকৌ নিছে আকৌ বনাই দিছে অ ক অ ৰুটি চিকেন কিবা কিবা চিকেন ক লগত হেই ন থালি খাব নি সুধিছে মানে ভাত মাংস ভাত খাব নি সুধিছে নালাগে এইআহে আমিও খাব পাৰিলো হয় চাউল নাখালে চাওমিনটো মোৰ ডাইজেষ্ট নহই ইমান এতা মই ভাল নাপাওঁ।
বহদিন চাওমিন খোৱা নাই
চাওমিন খাবলে ভাল নহয় চাওমিন খালে বেয়া মেগী চাওমিন
বহুত দিন আগত
পেট বিখায় খালে মোৰ মই তালে মেগী চাওমিন নাখাওঁ
উ
মেগী এটাৰ ব বনাব আজিকালি কিবা এটা আহি বিনা আটাৰ কিবা এটা মেগী বনাই আছিলে নহয় মটা বস্ত তাৰ পৰা বনাইছিলে সিদিনাখন মই দেখিছিলো হেৰিয়ত দি থৈ থৈছিল
উম
নতুনকৈ এপ এটা ওলাইছে নহৈ চেইইন এপ বুলি
আহ
চেইন এপ টোত ফ্ৰী কে কাপোৰ অৰ্ডাৰ দিব পাৰি এটো কি আছিলে থাউজেণ্ড হেৰি পায় পন্ধাজন বনস্থা বা সেই তোৰ বনাইছে তুমি কাপোৰ কিনিব পাৰিবা
উম
মজা লাগে মানে চলাই
বি
কি বছ্ত
বিদিলা বিদিছে
উম
তাইে আগতকে ভাল পাই তে গোবিন্দ বুলি কৈ লোৱাটো
উম
পাইে ইলে ন
কটায়া
বহুত বস্তু আছিলে ন কাৰাৰ আগত
উম
ত ম ত আ গ নিলে
উম
তাৰ ওচৰৰ ডউৰিনৰ লগত তিনি মানুহ জমা থাকে তাৰপৰা সেইটোোক দেউৰ লোৱাৰ ত অলপ
আহ
তই সেইটো কৰিো এন দেে নহয় এতিয়া এতিয়া চাকৰি কৰা পালে পৰাাই হেৰু লো সেইটো বিয়া ফিক্স
আত্ছা
আইফোন আছে আইফোনটোুলি দিলে নেকি
সালজনক
আহ
লাৰে নে
অ তাই ভেট দেউ নাই যে অ দেখবলে ইমান বয়া
কোনচোন ক'ব হেৰি বিধছা
অ
আচ্ছা অ দেখিছো নে সিদিখন ফটো কিবা এটা।
অ' এজেঞ্চিটোছলে ন তেিনখ এয়া
উম,
তাইক পইচা
উম
নন্দেকলাগান আত
দেখিছো এই বেয়া ভাল হলেও কি আজিকালি মানুহ মৰম হেৰিটোহে লাগে।
হলেও পাই।
ভাল পাই যদি ভাল আৰু যদি লয়লে তেতিয়াহ'লে কি যাম আৰু। পইচা আচলতে পইচা মেইন গম পাইছ ন পইচা। পইচামেইণ-পইচামেইন সকলো ঠাইতে আজিকালি পইচামেইন।
সেইটোৱে।
তেনেহলে আজিকালি একো নহয়।
উম,
কিবা এটা তুমি আ আজিকালি তোমালোকে কোনোবা কিবা এটা এ নিদিব নিদিয়ে। পইচা আমি ইনকম পাইছা নাই পইচা দিলেহে তোমালোকে হে কিবা এটাপাবা। তোমালোকৰ যদি ধেই পইছো নহয় তোমালোকৰ লগত বহুত মানুহ থাকিব।
উম,
যদিহ তোমাৰ হাতত পইচা নাথকে, সেইকাৰণে তোমালোকৰ মানুহে এনেকৈ গৈ নাছে তোমাৰ অলপানে সমাজৰ মান অপ বেয়া মানুহ মই তেওঁলোকে একোতে দিব নোৱাৰাৰে কিব এটা কৰিব।
সেইটোৱেটো ঘৰলে কেতিয়া যাব গে।
ক'লে যাওঁ দেৰিকে য লুডু খেলিম অকমান গৰমত শুব নোৱাৰি নহয় কাৰেণ্ট নাই।
কাৰেণ্ট নাথাকিলেও তুমি যাব পৰা।
মই নোৱাৰোঁ আমাৰ ঘৰত কাৰেণ্ট নাই।
ইনভাৰ্টাৰ আছে দেখোন।
ইনভাৰটাৰ আমাৰ বেয়া হল।
আয়ো দেহিঔ।
উম
কেতিয়া বেয়া হ'ল বা।
বহুত বছৰহল
উম, আমাৰ মটৰটো বেয়া হব পিয়াহে নুগুছে আৰু।
মটৰটো মাক ভালে হোৱা নাই তেতিয়াবা।
ভাল বুলি বিষয় আছে।
কিমান দিন হল।
বেছি দিন নাই তিনদিনমান হে হৈছে।
অ' দিছেহে।
উম,
মই বোলে মমাহ মানুহ হ'ল মৰটো নাচাকিলে কিবা অশান্তি লাগে ন।
মানে গা ৰ গলো গণ্ডগোল।
আমাৰ পানী আমাৰ কুঁৱ পানী খিনি গোন্ধাই কেলে জানো।
আমাৰ কোৱা পানী ভাল বাৰু
তোমাৰ কোৱা পানী ৰ'দটো নাপায় যে সেইকাৰণে গোন্ধাই নে কিয়ে নেজানো।
হ'বও পাৰে, আমাৰ চফা পুৰা।
আমাৰ কালি কোনবা কোনবা সেইদিনাখন টিনটো পেলালে আমাৰ ঘৰত খানা খা খোৱা দিনাখন। তাৰ টিং বিচাৰি ফুৰিছো পোৱা নাই, তাৰপাছত টৰ্চ মাৰি চাইছে কোৱাত পৰি আছে। কমাই তোমালোকৰ ফালে হাঁহ পোৱালি আছে নেকি?
নাই, আমাৰ উমনি দি দিছে আমাৰ উমনি দি থৈছে।
কিমান টা
আমাৰ ঘৰৰ দিমা সাতাৱন্নতা আছিলে।
উম।
তাৰাপা কিনােতে কলেজৰ পা যে আহো তেনেকে দেউতা নামিছিলে।
উম।
ইমান হব পৰা দছটা লৈ আহিছে।
দিম নে পোৱালি? বেছিব নেকি? দচটা বা পাঁচটা মান।
ডিমনে
মানুহ মানুহে হে কি আছিলে সেই হাঁহ পোৱালি।
নহয় ডিমহে বেচিছে হাঁহ পোৱালি নাই হবলা।
ন হাঁহ পোৱালি উমনি দিবলৈ দি থৈছা নেকি এতিয়া।
অ, বান্ধিছে এতিয়া।
তাকেতো দেতা
আমাক দিছে।
উম। মোৰো কেইটামান দি পাঁচ দছটামান দিয়া হ'লে।
এই আমাৰ আৰু দিম আগতে ভাগিছে হাহ দিম। হেৰিয়া দি পঠিয়ালে আক।
উম।
উম। উম।
সেইটো কাৰণে দি পঠিয়ালে সেইকাৰণে নাপালো আৰু।
কিমান দিছিলে? উম, ডিমু হেৰি হ'ল চাগে মুৰ্গীৰ।
সেইটোৱে উলালে ৰখায় থৈ দিলে চাগে।
মানে এনে ঘৰক আশা কৰি লাভ নাই। কিছুমান কাৰেন্টটো জলে নহয়।
উম।
কাৰেণ্টটো জলে কাৰেণ্টৰ জলা খিনি ভাল হব বহুত মানে যত্ন কৰিব তেতিয়ালে ভাল হ'ব। যত্ন নকৰিলে নহব, উম।
ডিঙি দীঘল যে সেইটো আছিলে।
তহতৰ এতিয়া খেতি চেতি কৰে নাই নে ট্ৰেক্টৰ চ্ৰেকটৰ নাই হেৰি লগাই আদি।
আমাৰ নে আগতে আগতে কৰিছিলে এবাৰ আজি
উম। আমাৰ যে সেইবোৰ নাই আমাৰ আমাৰতো একেবাৰে নাই। মই দুদে থাকে আমি আমি নিজে কষ্ট বহুত হেৰি কৰা। কোৰ মাৰি থকা। আগতে কৰিছিলো এতিয়া কৰিবলৈ ক'ব লাগে আকৌ কেনে নকয় হম।
দেতাই
উম। বৌ
ককা আৰুচ হৈছে অকমান বিষটো আছে আৰু
খোজকাঢ়িব
নাই পো
কেলেবা,
খোজ ককাঢ়িব
উম,
এনেকে মানে এ পুটককে দাঙিবলৈ দিগদাৰ হৈছে। আৰু তিনিমাহলৈ আালে খোজকাঢ়িব লৈ হাগ দিছে
দাঙি, দাঙি হি কৰা নেকি
এ হুইলচিয়াৰ
অ, ' হুইলচেয়াৰ কিনি আনিলানি
ড
বল ব্যৱহাৰ কৰিছে নেকি? ক উম